হেল্'
অ কি কৰি আছা
আছো এনে তই কি কৰিছা
অ এনে আছো ময়ো অ ব্যস্ত হৈ আছা নেকি
ব্যস্ত নাই বাৰু ময়ো খালো মই বস্ত ত নাই বাৰুতা কচোন কি
অঁ এই আমি মানে এটা কথা আলোচনা কৰোতে মানে কি আৰু মোৰ মনত সেনেকুৱা হৈ আছিল যে ধৰ কোনোবা এটা আলোচনা মানে কথা এটা আলোচনা কৰা এটা মানুহ লাগে মই ভাবিলো তোৰ লগত তে ফোন কৰো সেইকাৰণে ফোন কৰিলো আৰু
ভালে বসছো দে পিছে বিষয়টো কি
বিষয়টো তোৰ লক্ষ্য় তোৰ জীৱনত ধৰ মানে ভৱিষ্যতে তই কি হবি বা কেনেকুৱা ধৰণৰ কি ভাবি থৈ দিছা সপোন কি আছে সেনেকুৱা ধৰণৰ আৰু
ভাল ভালিয় ভাবছ বাৰু প্ৰথমতে তই কচোন বাৰু তই কেনেকুৱা কি হবি কি কৈছা কি কৈছা
এতিয়া মানে চবৰে জীৱনত যিহেতু এটা নিজৰ সপোন দাকে ধৰ ডাঙৰ হয় এইটো হ'ম সেইটো হ'ম না আৰু বা লক্ষ্য় এটা থাকে জীৱনৰ যে মই এইটো হম ত তোৰ কিবা সেনেকুৱা আছে ন
তেনেকুৱাতটো মই মোৰ জীৱনৰ লক্ষ্য বুলি ক'লে লক্ষ্যতোবৰে থাকে বাৰু আৰু লক্ষ্য নহোৱাকৈ কোনো মানে আগবাঢ় নোৱাৰ জীৱন সেইটো সঁচ কথা ত' মানে মোৰ লক্ষ্য় এটাই আৰু পঢ়ি শুনি মানে কিবা এটা কৰিব লাগে নিজৰ ঘৰি নিজে থিয় হব পৰাকে মা দেউতাক সুখী ৰাখিব পাৰি সুখত ৰাখিব পাৰি সেইটো আৰু সবোৰে লক্ষ্য সংখ্যা থাকিব লাগে আৰু লগতে সমাজৰ এটা ভাল মানুহ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব লাগে
গহি দা অ অ সেইটোৱে ঠিকে কৈছা বাৰু তই উম
তেনেকুৱা আৰু লক্ষ্য় বিলাক মোৰ বাকী তোৰ কেনেকুৱা লক্ষ্য হচোন জীৱনত কেনেকুৱা কি লক্ষ্য
অ মোৰতো এতিয়া ডক্তৰ সবাৰ কাৰণে ধৰ অলপ ইচ্ছা আছিল যেতিয়া মানে মোৰ নিজৰ অ মোৰ নিজৰ ভৱিষ্যতো মই মানে পুৰা ঠিক কৰিবা পাৰোঁ বা মা-দেউতাহঁতক গোতেইখিনি দিবা পাৰোঁ যিখিনি লাগে ত' সেনেকুৱা ধৰণৰ কিন্তু ইটা এতিয়া এ ধৰ এটা লক্ষ্য, লক্ষ্য নিজৰ হাতত ললি সেই লক্ষ্য লক্ষ্যৰ মতে কামো কৰবা লাগিব। হয়নে লক্ষ্যৰ কাম মানে কি অহ, সেইটোৱে এতিয়া কাম মানে মই এতিয়া ধৰ কিবা এটা, মই এ যিটো লক্ষ্য লক্ষ্যটো কলো সেই লক্ষ্যটোৰ বিষয় ইটা অহ, সেই লক্ষ্যটোত মই পঢ়িব লাগবো ভালকে কাৰণ আজিকালি ইমান কম্পিটিচন।
বহুত কম্পিটশ্যন হৈছে বাপাৰেবাপ সেইকাৰণে মানে আজিকালি নপঢ়াকে এক নহয় মানে চবতে হাৰ্ড ৱৰ্কৰ লাগে মানে, তেতিয়াহে।
কৰাই লাগবো এতিয়া অহ, সেইটোৱে। এতিয়া তই কি ভাবা ধৰ ইটা-ইটা ইটা এইটো নতুন প্ৰজন্ম, এইখিনি টাইমত সময়তে ইমানখিনি কম্পিটিচন আগৰ দিনলে কিমানখিনি কম্পিটিচন হ'ব মানে নিজৰ অহ, নিজৰ যিখিনি সপোন আছে, সেই সপোনক অহ, সেই সপোনটো লাভ কৰিব কাৰণে মানুহৰ কিমানখিনি কষ্ট হ'বা পাৰে বাৰু।
উম, তাকে তাকেটো এতিয়া আমি ধৰ সৰুৰ পৰা ডাঙৰ হ'লো, আজি আহিফেলে ডিগ্ৰী পঢ়ি আছোঁ আমি গোটেইখিনিয়ে। ত' মানে সৰুৰ পৰা সিমান এটা কম্পিটিশন মানে পাইছোঁ যদিও মানে সৰুতে মানে ক্লাচ ফাইভ চিকচ্ সেনেকোৱা সময়ত মই ইমান কম্পিটিশন ফেচ কৰা নাছিলোঁ কাৰণ ক্লাছতে পঢ়িব লাগে, ক্লাছতে আৰু যিখিনি পিছত আমি মানে ভাল মাৰ্ক পাওঁ সেনকে আমাৰ ৰোল নম্বাৰ ওৱাম ট্ৰো সেনেকে আৰু সেইখিনিতে আমি মানে সিমাবদ্ধ আছিলোঁ।
অহ।
কিন্তু যেতিয়া মানে যিমান আমি ডাঙৰ হৈ হৈ আহি আছোঁ তেতিয়াৰ পৰা মানে আমি গম পোৱা হৈছো যে মানে দুুনীয়াখনত বহুত কম্পিটিচন মানে বাঢ়ি যাই আছে। ‌ মানে চব চবৰে মানে কম্পিটিশন এতিয়া এতিয়া মানে চৰকাৰে চাকৰি দিছি, যদি চাকৰিত প'ষ্ট আছে তোৰ পাঁচশটা, এপ্লাই কৰিছে তোৰ পাঁচ লাখ তাই সেই পাঁচ লাখৰ ভিতৰত কিমান কম্পিটিচন। টাফ কম্পিটশন হ'ব। গতিকে অহ' সেইটো এতিয়া মানে আমি নৱপ্ৰজন্ম অহ, কওঁচোন।
আজি চব আজিকালি চবতকে এইটো মানে মই মোৰ হিচাপত এইটো চবতকে বেয়া এটা। প্ৰভাৱ পৰিব বুলি ভাবোঁ কিন্তু এই যে কাষ্ট হিচাপত ভগাই দিয়ে ধৰ জেনেৰে মানে বেছি মাৰ্ক বেছি নাম্বৰ লাগব আৰু ধৰ এছ চি এছ যিবিলাকৰ মানে যিবিলাক সৰু জাতি সেইবিলাকক কম নাম্বাৰ ল'ব সেইটো চবত চবতকে বেয়া বুলি ভাবোঁ কাৰণ যিবিলাক মানুহে জেনেৰেল হয় ইমানখিনি কষ্ট কৰি আছে, কিন্তু তেওঁলোকে সেই বস্তু মাৰ্কচ হিচাপত নাপালে কিন্তু সেই মাৰ্কচতে আকৌ এজন এছ টি আৰু এছ চি মানুহে পাই গ'ল বস্তুটো।
সেইটোৱেটো সেইটোতো একদম সঁচাকে মানে উঠাই দিব লগা বস্তু, মই ভাবোঁ সেইটো বস্তু। তাৰমানে জেনেৰেল এটাই মানে বহুত কষ্ট কষ্ট কৰিও মানে যিটো মানে পাব লগা যোগ্য আছিল সেইটো নাপৱেই, কিন্তু মানে আকৌ এ চি এছ টি মানে পাবা নালাগে আৰু এনেই দিবা সোধচিল সি পাই গেল, এনেই চি-চিতটো মাৰা গেল অথচ মানে মানুহ ইচ্ছা নাছিলে চাকৰিটো কৰিবা কাৰণে, তেনেকুৱা বহুত মানে তেনেকুৱা তেনেকুৱা আছে, সেইকাৰণে আৰু কি ক'ম। এতিয়া আমাৰ যিটো প্ৰজন্ম উঠি আহি আছে। সেইটো মানে এটা কথাই মানে আমি বুজাব লাগে যি মানে সৰুৰ পৰা মানে পঢ়াখিনি মানে কৰবা লাগে যাতে চব বস্তু মানে খুট-নাতি মাৰি যায়, মানে মাৰা যায়। এনেই এনেই আৰু মানে মুখস্থ কৰি পঢ়ি লাভ নাই, আজিৰ দিনত চব বুজি পাব লাগে এক ফালৰপে।
আজিকালি নাই মুখস্থৰ দিনটো আজিকালি নাই কাৰণ আজিকি মেট্ৰিক হওক হায়াৰ ছেকেণ্ডাৰী হওক এনেকুৱা ধৰণৰ পৰীক্ষা গিলাকতো অ' ভিতৰৰ পৰা খুটি নাতি মাৰিহে আহে মানে কনচেপট বেচ যিবিলাক হয় উম ডাইৰেক্ট ডাইৰেক্ট প্ৰশ্ন যিবিলাক নাহে।
একো গম নাপাইছিল বুলি গতিকে মানে কিতাপখনত কিতাপখনত যিমান মানে কলা কল আখৰ আছে চব পঢ়ি যাবা লাগে একফালৰ পৰা।
অ', অ', অ', অ' ইতা তই কি এটা তই ধৰ এটা তই মই তোক এটা উদাহৰণ স্বৰূপে দিছো তই ধৰ প্ৰশাসনিক বিষয়া হবি হা।
উম উম।
অ' হবা বিচাৰা আৰু উদাহৰণস্বৰূপে ত' সেইটো হবা ভেলি তই কি কেনেকুৱা ধৰণৰ কি কি সদায় মানে এটা ধৰ সীমাবদ্ধ ভাৱে তই এইখিনি খিনি কৰিবা লাগিব পঢ়িবা লাগিব ভালকে হয় নে নহয়। ত কি কি ধৰ কেনেক কেনেকুৱা ধৰণৰ প্ৰস প্ৰস্তুতি কৰিবা লাগে কেনেকুৱা ধৰণৰ প্ৰস্তুতি কৰিছে
মানে ফাৰ্ষ্টতে মানে প্ৰথম মানে প্ৰস্তুতি হৈছে আমাৰ মানে নিজৰ এখন ডেইলি ৰুট এখন লাগ মানে প্ৰপাৰ
উম উম
মানে আমি মানে দিনটোৰ কত কোনখিনি সময়ত কেনেকুৱাকে কাম কৰিম আমি কেনেকুৱাকে মানে আমাৰ মানে এইটো কি বুলি কয় কৈছে পন মানে আমি ডেভপ কৰিম সেইটো ভাব লাগিব সেকখন দেলহিৰ গখনমাক লাগিব লাগিলে সেই টেলি ৰিিন খনৰ মানে বেছিছত আমি মানে কাম বিিলাক কৰিব লাগিব যি এনকে এনকে ৰাতিপুৱা ব লাগিব উঠি কিিনে মেণ্টেল হেল্থৰ কাৰণে আমিোগা য়োগা কৰিব লাগিব
উম
ধ্যান কৰিব লাগিব তাৰপাছত শাৰীৰিক হেৰি কাৰণে ব্যায়াম ব্যায়াম কৰিব লাগিব কৰি কিনে যেতিয়া মানে মন মন অ মন আৰু মগজুটো শান্ত লৈে আমি পঢ়িব লাগিব তেতিয়া মানে পঢ়াখিনি আম মানে আৰডত থাক সেকে আমি পঢ়িবা লাগিব পঢ়ি কিনে আমি মানে সৰু সৰু কাৰণ আজিকালি প্ৰশাসনিক বিষয়াৰ কাৰণে যিলাক্াম হয় ইউ পি এছ চি এ পি এছ চি এইবিলাকত মানে প্ৰায় দেখা পাইছো মানে ক্লাছ চছেভেন ছিক্স বা ইভেনটেলভৰ মানে বস্তু বেছিকে আহে
অ সপ্ত অ আৰু অ আজিকালি লৰা ছোৱালী বিলাকে ধ আমাৰ দিনত আমি সৰু থাকোতেো ইমান খিনি ভাবাই নাছিলো যে আমি ভৱিষ্যতত এইখিনি হম খিনি হ'ম এনেকুৱা ধৰণৰ ইমান খিনি নাছিল আৰু কিন্তু আজিকালিৰ যিবিলাক ল'ৰা ছোৱালী সেই ল'ৰা ছোৱালী বিিলাক ভৱিষ্যতত কি হ'ব সেই সেইখিনি টাইমৰ পৰাই জানে কথাটো সেইটো এটা ভাল দিশ আমাৰ কাৰণে
তাকেত আমি সৰু থাকোতেতো আমাক ইমান মানে দিশ দেখুৱাই দিয়া মানুহ নাছিলে মানে মাহতে জানছিলে মাহতে মতে কেৰ চাকৰি এটা কৰিব লাগে তেনেকে এনেকে পঢ়িব লাগিব ভালকে কিন্তু চব চাকৰি কাৰণে বেলেগ বেলেগকে মানে নিজে তৈয়াৰ কৰিব লাগিব এইখিনি বস্তু পঢ়িব লাগিব আমাক কোনো কৈিয়া মানহ নছিলন্তু এয়া আমিহ বুজি পাইোঁ
কই অ এতিয়া আমি বুজি পাইছো আচলতে আৰু আমি আমি এতিয়া ধৰ আমাৰ ভুল খিনি আমাৰ মানে আমি যিখিনি সৰুতে ভুল কৰিলো বা সেই পৰা যিখিনি শিকিলো ভৱিষ্যত ত যিখিনি ল'ৰা ছোৱালী আছে সেইখিনিয়ে যাতে নকৰে সেই বস্তুটো আমি আগবঢ়াই লৈ যাব লাগিব
অ এতিয়া আমাৰ অ ওচৰ চুুৰীয়াৰে হওক বা নিজৰ ভাইটি ভণ্টি খিনিকে হওক আমি গাইড কৰিব লাগিব আৰু যে কেনকে তহতে এনেকে এনেকে পঢ়িবি এনেকে এনেকে এতিয়াৰ পৰা বুজি যা বস্তু বিলাক
উম উম উম উম
বা কোনটো মানে ল'ৰা বা ছোৱালী অ কোনটো বা ল'ৰা বাৰা ছোৱালী কোনটো মানে দিশত মানে খু বেছি মানে সেয়া পাৰ্ঘত
অ অ অ সেইটো চাবা লাগিব আচলতে অ এতিয়া প্ৰত্য়েক এটা বস্তুতে ধৰ মানে মানুহ এজন সফল এটা মানুহ সফল হবালে বহু খিনি বিফলো হয় মানে কোনো এটা মানুহে এবাৰতে এবাৰত অ এবাৰতে সফলতা লাভ নকবা মানে নকবও পাৰেি ধৰ কিন্তু তই যেি ধৰ কোন তই তাৰ ধৰ প্ৰশাসনিক বিষয়াৰ কাৰণে ত চলাই আছা খিনি তই প্ৰথমবাৰত মানে বিফল হলি ধৰি লৈছো দেই বিফল হলে। তই তাক কেনেকোৱা তই হতাশ হবি নে তোৰ আৰু সে
হেল্ল'। হেল্ল'।
হেল্ল কৈ থাক অ' শুনি আছো।
অ' চানটো মানে মই হতাশ নহও মানে হ তাশ হোৱাৰ কাৰণ নাই কাৰণ যিটো কমপিতিচ যিটো কমপিতিচ মানে প্ৰতিযোগিতাৰ সময় এইটো। এনেকোৱা সময়ত মানে এইটো হতাশ হোৱাৰ টাইম নহয় এইটো মানে ধৰ মই প্ৰথমবাৰ বিফল হলো। বিফল হলো বুলি যে মই এৰি দিম পঢ়া সেইটো নহয়। বিফল হলো মানে কি মই মোৰ যিখিনি তৈয়াৰী আছিল তাতে মই ক'ত কিমান মানে খুতিনাতি মোৰ ৰৈছিল বা কোন খিনিত মই কিনকে কৰিব লাগিছিল সেইটে বোজি পাম যিখিন মই কৰা নিছিলো। সেইকাৰণে মই বিফল হলো। আৰু সেইটো চা চাব গলে এতিয়া প্ৰশাসনিক বিষয়াৰ কাৰণে মই প্ৰথমবাৰ বিফল হলো মানে মোৰ কাৰণে সেইটো টো ইমান ডাঙৰ কথা হৈয়ে নপৰে কাৰণ মোতকৈও বহুত মানে বয়োজেষ্ঠ মানুহ আছে। যিবিলাক যিবিলাকৰ মানে অ' থ্ৰাৰ্ড এটেমট ফ্ৰৰ্ট এটেমট মান দিয়ে দি কিনিও নাপায় দি কিনিও নাপায়।
অ'।
তেনেকেটো মই হতাশ হব নোৱাৰো ন কাৰণ তেওঁলোকে মোতকে বেচি হতাশ হ'ব। গতিকে মানে মই প্ৰথম বিফলত বি বিফলতা মানে কি আৰু বিফলতা মানে মই এইটোয়ে কম যে মানে বিফলতা হৈছো মানে সফল এদিন হমেই। কাৰণ বিফল হৈছে মানে গম পাইছো যে মই ক'ত ভুল হৈ আছে।
তোৰ ক'ত ভুল হৈছে অ' সেইটয়ে আৰু বহু অকল তই বুলি বিফল হোৱাৰ কথা কোৱা নাই বহুত মানে যিবিলাক এতিয়া যিবিলাক বিখ্যাত ডাঙৰ ডাঙৰ বৈজ্ঞানিক হওঁক বা ডাঙৰ ডাঙৰ মানুহ হওঁক তেওঁলোকে জীৱনত এবাৰ নহয় বহুবাৰ হাজাৰ বাৰ অ' ধৰ বিফল হৈছে কিন্তু সেই বি ফলতাৰ মাজতে তেওঁলোকে নিজৰ সফলতাৰ চাবি কাঠি বিচাৰি পাইছে না।
অ' এতিয়াতো প্ৰখ্যাত বিজ্ঞানী আইন কিন্তু কিমান মানে পঢ়াত ভাল আছিল আগতে সৰুতে। তাত টীচাৰ তেওঁক মানে টিচাৰেও মানে গালি পাইছিল যে এনেকে এনেকে আকো জীৱনত কৰিব নোৱাৰা কিবা নোৱাৰা কিন্তু আজি সেইজন মানুহে আজি কিমান বিশ্ববিখ্যাত এজন বিজ্ঞানী।
বিজ্ঞানিক অ' সেইটোৱে।
উম।
এতিয়া বাৰু তোৰ লগত আলোচনা কৰি ভালে লাগিল। ভাল লাগিল কথা পাতি অ' দে। উম।
উম ঠিক আছে বাৰু হ'ব দিয়া অ' অ'।
অ উ